হেল্ল'
হেল্ল'
অ' শুনিছানে?
উম্ শুনিছো কোৱা।
অ' কি
উম্ ভাল ভাল তোমাৰ?
মোৰ ভালে দিয়া। অ' কত আছা তুমি?
উ্ ঘৰত আহিলো তুমি ক'ত আছা?
ঘৰতে এতিয়া।
কি কৰিছা, শুব ললা নেকি?
অ' এনেই বলো তুমি কি কৰিছা।
উম্ আছো এনে ভাত পানি খোৱা হ'ল ন।
উম্ খালো। তুমি খালা?
খালো খালো।
অ' কিবা ব্যস্ত আছা নেকি?
নাই নাই কোৱা।
অ' নাই বোলো আজি এনে বাতৰি চাই থাকোঁতে প্লাষ্টিক প্ৰদূষণৰ বিষয়ে এটা বিশেষ প্ৰতিবেন দেখিলো হা।
উম্।
তেতিয়াৰ পৰা মানে ভাবি আছোঁ যে, প্লাষ্টিক আমাৰ পৰিৱেশ আৰু জীৱ-জন্তুৰ ওপৰত কিমান ডাঙৰ ক্ষতি কৰিছে। ভাবিলে মই এই বিষয়টো লৈ তোমাৰ লগত অলপ মানে বিতক্য ভাৱে আলোচনা কৰিম বুলি।
অ বিষয়টো সঁচাকৈয়ে বাৰু গুৰুত্বপূৰ্ণই ক'ব গলে, আৰু আগতে মানুহে কাপোৰৰ মোনা, তাৰপিছত বাঁহৰ সামগ্ৰী মাটিৰ পাত্ৰ বা পাতৰ থাল ব্যৱহাৰ কৰিছিল নহয়নে। কিন্তু এতিয়া প্ৰায় সকলো ক্ষেত্ৰতে মানে, প্লাষ্টিকৰ ব্যৱহাৰ বহু গুণে বৃদ্ধি পাইছে। কিবা হ'লেও মানে প্লাষ্টিকতে আৰু সকলোবোৰ। আৰু ইয়াৰ সুবিধা থাকিলেও ইয়াৰ অপব্যৱহাৰো পৰিৱেশত গভীৰ সমস্যাৰ সৃষ্টি, কৰিছে বুলি মই ভাবোঁ।
উম' সেইটো হয় মানে, তুমি কোৱাটো একদম ঠিক, আহ মোক প্ৰথমে কোৱাচোন প্লাষ্টিক প্ৰদূৰ্ষণ বুলিলে আচলতে, কি বুজায়।
অ' প্লাষ্টিক প্ৰদূৰষণ বুলিলে ধৰা, উ প্লাষ্টিকৰ যোনবোৰ সামগ্ৰী যেনে, পলিথিন তাৰ পিছত এই প্লাষ্টিকৰ বটলবোৰ যোনবোৰত আমি, পানী খাওঁ। তাৰপিছত কাপ, প্লাষ্টিকৰ কাপ বোৰ তাৰপিছত ষ্ট্ৰবোৰ, তাৰ পিছত এই পেকেট, চামুচ, প্লাষ্টিকৰ প্লেট চামুচ। বোৰ আদি ব্যৱহাৰ কৰাৰ পিছত মানে, এইবোৰ সকলোবোৰ ব্যৱহাৰ কৰাৰ পিছত মানে সঠিকভাৱে, নিষ্কাশন নকৰাৰ ফলত মাটিত, পানী আৰু বায়ু দূষিত হোৱাক বুজাই। ত' প্লাষ্টিক সহজে নষ্ট নহয়। তেওঁলোকে য'তে ত'তে প্লাষ্টিক বোৰ পেলাই দিয়ে। ব্যৱহাৰ কৰিছে কৰক কিন্তু মানে, সকলো মানুহ কিছুমান মানুহ থাকে এনেই,
উম'
পেলাই দিয়ে ত' বহু ক্ষেত্ৰত এটা প্লাষ্টিক সম্পূৰ্ণৰূপে বিয়োজিত হবলৈ শ শ বছৰ লাগিব পাৰে। সেই সময়ত, বিদ্যালয়ৰ ই পৰিৱেশত জমা হৈ বিভিন্ন সমস্যাৰ সৃষ্টি কৰি থাকে।
উম' এইটো ঠিকেই। আৰু এ প্লাষ্টিক সহজে নষ্ট নহয় বুলি, যে কলা বা বহুতে কয়, তাৰ ফলত মানে কি কি সমস্যা হয় বা হ'ব পাৰে।
ইয়াৰ ফলত মাটিৰ উৰ্বৰতা কমি যাব পাৰে তাৰ পিছত, নৈ জান আৰু সাগৰ দূষিত হয়, হ'ব পাৰে। আৰু, বহু গৰু কুকুৰ তাৰ পাছত চৰাই, কাছ, মাছ আৰু বহুতো অন্য জীৱই, ভুলতে মানে প্লাষ্টিক খাই পেলাই। কিবা খাওঁতে খাওঁতে যাৰ ফলত সিহতৰ মৃত্যু মানে পৰ্যন্ত হ'ব পাৰে মৃত্য লৈকে মৃত্যু, লৈকেও যায়গৈ আৰু প্লাষ্টিক নলা, নৰ্দমাত জমা হৈ পানী ওলাই যাব নোৱাৰিলে বানপানীৰ দৰে সমস্যাও সৃষ্টি হয়। আৰু কব গলে আনহাতে প্লাষ্টিক পুৰিলে বিষাক্ত ধোৱা ওলায়। যিয়ে মানে বায়ু দূষিত কৰাৰ লগতে আমাৰ মানুহৰ স্বাস্থ্যৰ ওপৰতো। এটা বেয়া প্ৰভাৱ পেলাই যোনটো মানে বায়ু এটা ওলায়।
উম' ঠিকেই কৈছা দেই এইটো একদম হয় ভাবিবলগীয়া কথা। মই লক্ষ্য কৰিছোঁ যে বজাৰলৈ গ'লে, প্ৰায় প্ৰতিখন দোকানতেই পলিথিনৰ বেগ দিয়া হয় হয় নে নহয়। বহু মানুহে, নিজৰ লগত কাপোৰৰ বেগ নিয়ে, মানে নিয়া অভ্যাস নাই সেইটো
উম' এইটো ডাঙৰ মানে, অ' সমস্যা মানুহে সুবিধাৰ বাবে প্লাষ্টিক ব্যৱহাৰ কৰে হয়। কিন্তু মানে, তাৰ দীৰ্ঘম্যাদী ক্ষতিৰ কথাও চিন্তা নকৰে কিন্তু তেওঁলোকে। যদি আমি মানে সৰু সৰু অভ্যাস সলনি কৰোঁ। যেনে কাপোৰ বা অ জুটৰ বেগ ব্যৱহাৰ কৰোৱা কৰা কৰা তাৰপিছত। পুনৰ ব্যৱহাৰ যোগ্য পানীৰ বটল ব্যৱহাৰ কৰা আৰু আহ একবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক পৰিহাৰ কৰা তেন্তে যথেষ্ট পৰিৱৰ্তন আহিব পাৰে আমাৰ মানে
উম। নিশ্চয় নিশ্চয় এইটো একদম ভাল কথা কৈছ আৰু প্লাষ্টিক প্ৰদূৰষণৰ মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই বুলি যে ক'লে মানে কেনেক পেলাব পাৰে।
অ ধৰা বিজ্ঞানীসকলে কৈছে যে প্লাষ্টিক সৰু সৰু কণাত ভাঙি আহ মাইক্ৰ'প্লাষ্টিকলৈ পৰিণত হয়। ত' এই কণাবোৰ পানী তাৰপিছত খাদ্য আৰু বায়ুৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে নহয়নে।
উম নিশ্চয়।
ক'ব গ'লে ইয়াৰ ফলত দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা থাকে। গতিকে প্লাষ্টিক প্ৰদূষণ কেৱল পৰিৱেশৰ সমস্যাই নহয়। ই জনস্বাস্থ্যৰো সমস্যাও হ'ব পাৰে।
উম, একদম ঠিকেই কৈছে। অ', মানে এ আমাৰ শৰীৰতো মানে প্ৰৱেশ কৰিব পাৰে বাৰু হয়। আৰু চৰকাৰে এই সমস্যাটো কমাবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি ভাবা তুমি?
অ', শুনিবলৈ পাইছো যে বহুত ৰাজ্যত একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু জনসচেতনতামূলক অভিযান চলোৱা হৈছে। তাৰপিছত অবৈ চিনা, পৃথকীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু পোন ব্যৱহাৰযোগ্য যোনবোৰ সামগ্ৰী ব্যৱহাৰ উৎসাহিত কৰা হৈছে। তাৰপিছত ক'ব গ'লে কিন্তু চৰকাৰৰ লগতে মানে সাধাৰণ নাগৰিকৰ সহযোগিতা তা সমানে প্ৰয়োজন। অকল চৰকাৰে লাগি থাকিলেতো এইটো নহ'ব। তাৰ লগতে আমি নাগৰিক হিচাপে আমিও সমান যোগদান দিয়াটো উচিত বুলি ভাবো।
উম, একদম ঠিক। আৰু শিক্ষাৰ্থী হিচাপে আমি দেই আমাক কৈছো। শিক্ষাৰ্থী হিচাপে আমি কি কৰিব পাৰো এইটোৰ ওপৰত।
আমি বিদ্যয়ালয়, মহাবিদ্যয়ালয় আৰু নিজৰ সমাজত জনসচেতনতা সৃষ্টি কৰিব পাৰো। তাৰপিছত গছ পুলি ৰোপন কৰিব পাৰো। আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা। অভিযানত অংশগ্ৰহণো কৰিব পাৰো। তাৰ পিছত ক'ব গ'লে প্লাষ্টিক পৰিহাৰ আৰু আনকো এই বিষয়ে মানে সজাগ কৰা আমাৰ দায়িত্ব। আৰু সৰু সৰু পদক্ষেপে ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰে।
উম, হয় হয়। তোমাৰ কথাবোৰ শুনি বুজিলো যে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ কেৱল আইনে যথেষ্ট নহয় হয়নে। প্ৰতিজন মানুহে নিজৰ দায়িত্ব বুলি বুজি আচৰণ সলনি কৰিব লাগিব। সেইটোৱেই মই বুজিলো তোমাৰ পৰা।
ক'ব গ'লে ধৰা আমি যদি আজিৰ পৰা সচেতন হওঁ তেন্তে ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ আৰু পৰিষ্কাৰ পৰিৱেশ এৰি যাব পাৰিম। যদি এতিয়াৰ পৰা আমি মানে আমিয়ে সজাগতা, অ', মানে কেয়াৰফুল নহওঁ, তেন্তে উম, তেন্তে পিছলে আমি আমাৰ আমাৰ নিজৰ ভৱিষ্যত টো আমাৰে বেয়া হ'ব। পৰিচ পৰিৱেশটো আমাৰ আমিয়ে নষ্ট কৰি কৰি পেলাম নিজেই। ত' প্ৰকৃতি ৰক্ষা কৰা টো আমাৰ সকলোৰে নৈতিক দায়িত্ব হয়। আৰু আগলৈয়ো থাকিব লাগিব বুলি মই ভাবোঁ।
আৰু মানে আজি আলোচনা মোৰ বাবে বহু উপকাৰী হ'ল দেই। মই এতিয়াৰ পৰা সদায় মানে কাপোৰৰ বেগ ব্যৱহাৰ কৰা চেষ্টা কৰিম বাৰু। তুমি যেনেকে ক'লা। আৰু একেবাৰে ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহাৰ কৰিম।
উম, এইটো কিন্তু খুব ভাল সিদ্ধান্ত। আৰু চোৱা আমি য'ত আমি নিজে সলনি হ'লে আনকো অনুপ্ৰাণিত কৰিব পাৰিম। আৰু
আৰু ক'ব গ'লে চোৱা, এতিয়াৰ পৰা তুমি এইবোৰ সৰু, সৰু ভাল অভ্যাসে মানে এখন যদি কৰাত তেন্তে এই সৰু, সৰু অভ্যাসেই এখন সেউজীয়া আৰু সুস্থ পৃথিৱী গঢ়ি তুলিব পাৰে আৰু ধৰক প্লাষ্টিকেটো আমাক বহুতেই মানে, অনিষ্ট কৰি আছে। যোনবোৰ আমি এতিয়ালৈকে ভালদৰেও ইমান দেখা নাই কিন্তু ক'ব গলে, আমাক বহুত অনিষ্ট কৰি আছে ধৰা আৰু আ প্লাষ্টিকৰ যোনবোৰ আৱৰ্জনাবোৰ সেইবোৰতো য'তে ত'তে পৰি থাকে। যাৰ ফলত আহ আমাৰ বা আমি বহুত মানে অ', ইয়াৰ ফলত আমি কিছুমান ৰোগটো অ' বেমাৰতো ভুগিব লগা হৈছে ধৰা আৰু ধৰা এইবোৰ গৈ, গৈ পিছত মাটিতো মিলিত হৈছে। তাৰপিছত পানীতো হৈছে ত' যাৰ ফলত আমাৰ স্বাস্থ্য বেয়া হৈছে নহয়নে? ত'
চোৱা উম, কোৱা!
ত' মই ভাবো মানে। এ মানে নিজৰ এইবোৰ সৰু, সৰু মানে ব্যৱহাৰ বোৰ মানে এইবোৰ মানে অ', এইবোৰ আচৰন নিজে গুৰুত্ব দিয়াতটো উচিত ধৰা।
হুম, হুম হু! হয় আৰু এতিয়া চোৱা তুমি গুৱাহাটীলৈ গ'লে দেখা পাবা যে আ, মানুহে প্লাষ্টিক আ, কিবাকিবি, জি এম চিৰ ডাষ্টবিন তুমি হেৰিত পেলোৱা দেখবা, তোমাৰ এতিয়া এটা, এটা কলনী তাতে এনেকে পেলাই থৈ দিয়ে হা! তাৰ পিছত ডাষ্টবিন বিলাক এনেকে নিব আহে, নিব অহাৰ পিছত তাত মানে কিছুমান বস্তু ৰৈ যায়, সেই ৰৈ যায় তাৰ পিছত বীজণ বীজাণুটো তাতে সৃষ্টি হয়, তাতে বীজাণুবিলাক পোকবিলাক ধৰে, সেই পোকবিলাক তাৰপিছত ওলাই কিছুমানে জ্বলাই দিয়ে সেই ধোঁৱা বিলাক আহি পেলাই মানুহৰ শৰীৰত সোমাই যায় ন, তাৰপিছত কিন্তু আমাৰ বেমাৰৰ কিন্তু ৰুগত ভূগি
সেইটোয়ে, সেইটোয়ে ন, সেই প্লাষ্টিক বোৰত বহুত এনেকুৱা বীজাণু থাকে। ব্যৱহাৰ কৰা প্লাষ্টিকবোৰতো বহুত বীজাণু থাকে যাৰ ফলত আমাৰে স্বাস্থ্য মানে স্বাস্থ্যতটোৰ অনিষ্ট হ'ব লাগে, হ'ব। হৈ যায়।
উম্ ঠিক আছে, ভাল লাগিল দেই। উম দিয়া